অ কোৱা।
আহ কি কৰি আছা এই?
এ কি কৰিবা এনে আছো ৰবা ইমান গৰম পৰিছা তুমি কি কৰিছা?
এ মইো তোমাৰ এনে আছো ৰ বা ঘৰত বহি আছো কি কৰিবা যি গৰম। ফেনৰ তোমাৰ মানে তোমাৰ ফেনৰ যিটো হাৱা আছে সেই ফেনৰ হাৱাও তোমাৰ গৰম কৰি তুলি। হৈছে আৰু এতিয়া।
হয় দিয়া মানে এনেকুৱা হৈ আছে ঘৰৰ ভিতৰত বহাতকে ঘৰৰ বাহিৰতহে অলপমান ঠাণ্ডা। বতাহ। আমাৰ ইয়াতেতো মইতো ফেনৰ তলত নাই এতিয়া মই বাহিৰতে অকমান গছৰ ছাদ। বহি আছো মানে থাকিব নোৱাৰ আৰু ফেন খন দিলে ইমান গৰম গৰম বতাহ আহে। হে তাতে আৰু ৰ'দতটো দেখিছা নে ৰাতিপুৱাৰ পৰা ইমান ৰ'দ।
অ হা বহুত ৰদ দিছে হা মানে কি ক'বা আৰু এই যিটো গৰম এই গৰমৰ। ফলত মানুহৰ স্বাস্থ্যও বহুত ক্ষতি হৈচা তুমি লক্ষ্য কৰিছানে মানুহৰ স্বাস্থ্যৰ যিটো। মানে মানে দিনক দিনে যিটো বেয়া হৈ গৈছে বা দিনক দিনে মানুহৰ স্বাস্থ্যত যিমান। প্ৰভাৱ পৰিছে যিমান মানুহৰ বেমাৰ লাগা দিছে এই বেমাৰটো দিনক দিনে কিন্তু বহুত বাঢ়ি যায় আছে আগতকৈ।
সেইটোতো হয়য়ে তুমি এই গৰমতটো দেখা নাই এনেকুৱা যদি গৰম পৰে এতিয়া আমি বাৰু। সুস্থ সবল মানুহ আমি এতিয়া খোজ কাঢ়িব থাকিব পাৰিম বা বাহিৰত মন গ'লে ওলাই আহিব পাৰিম। কিন্তু যিবিলাকৰ তোমাৰ বেমাৰ হৈ আছে তেওঁলোকক ভাবাচোন তেওঁলোকেতো বিচনা থাকিব লাগিব। তেওঁলোকে কেনেকুৱা শৈৰ্য কৰি থাকিব বা কোনোবাই ধৰা ভৰিত আঘাত পাইছে হাত ভৰিত। াত দুখ পাইছে তেওঁলোকেতো বিচনতে থাকিব লাগিব ত তেওঁলোকৰ কাৰণে কিমান কষ্টকৰ ন ভাবিব গলে। আৰু তুমি কোৱা যৰে হয়য়ে দিয়া মানে বৰ্তমান সময়ত গৰমতটো ইমান বৃদ্ধি পাইছে। তাৰ ফলত এনেতো তোমাৰ কভিডৰ যিবিলাক ভেকচিন সেইবোৰ লোৱাৰ পৰা মানুহ। শৰীৰটোোতো জানে আৰু বেমাৰৰ শেষ নোহোৱা হৈছে এতিয়া আৰু তোমাৰ যি ধৰণে গৰম। পৰিব ধৰিছে মানে বহুত চিন্তাৰ বিষয় হৈ পৰিছে এতিয়া।
তাকে মানুহৰ বেমাৰৰ লগতে তোমাৰ এই যিটো গৰমৰ উৎপাদটোটো বৃদ্ধি হৈছে। এ কি ক'বা তোমাৰ মানুহৰ এই বেমাৰতটো এই গৰমৰ কাৰণে হৈছে তথাপিও মানুহৰ। এই খাদ্য যিবিলাক আছে সেই খাদ্যৰ ফলতো বহুত বেমাৰ আছে মানে মানুহে নিজৰ যি। স্বাস্থ্য স্বাস্থ্যটো আজিকালি নিজে ক্ষতি কৰি আছে দিয়ে এই ধৰি লোৱা তোমাৰ ৰাতি দেৰিলৈকে থকা হওক। বা তোমাৰ ভালদৰে টোপনি নমৰা হওক মানে ভাল যিবিলাক খাদ্য আছে সেই খাদ্যবিলাক নোখোৱা বা তোমাৰ। যিবিলাক আমি ব্যায়াম কৰিব লাগে বা তোমাৰ ধৰি লোৱা আমি সদায় পুৱা অলপ হ'লেও দৌৰিব লাগে। ধৰি লোৱা দৌ দৌৰিব নগ'লে পুৱা যেতিয়া উঠিবা তেতিয়া অলপ মানে ব্যায়াম কৰিলা ঘৰতে যোগাসন কৰিলা। সবিলাক আহ কৰিলে আমাৰ যেতিয়া দে দেহ আছে আজিকালিো জানাই তোমাৰ জিম। বহুত কৰ জিম বহুতো ল'ৰা ছোৱালীয়ে কৰে বা তোমাৰ বহুত মানে মানুহে জিম কৰিব ধৰিছে এতিয়া। কিন্তু সেই জিম বিলাক মানে এতিয়া কি হৈছে ফটো বা ভিডিঅ' কৰিবলৈ যোৱান হৈছে মানে মানে। এই তেওঁলোকে মানে এটা যে কিবা কই বা কিছুমান যে বেজি দি কিনে নিজৰ। বডি বনাই লয় ত' কিছুমান সেয়া কৰে মানে কেইটামান লাইক ভিউচৰ কাৰণে। ত' সেইবিলাক কৰিছে তাৰ ফলতো তেওঁলোকৰ স্বাস্থ্যৰ এতিয়া প্ৰভাৱ নপৰে কিন্তু যেতিয়া তেওঁলোক অলপ মানে। বুঢ়া বৃদ্ধ হৈ আহিব তেতিয়া তেওঁলোকৰ যিটো শৰীৰৰ অৱস্থাৱস্যটো একদম নোহোৱা হৈ যাব। ত' তেনেকুৱা ধৰণৰ সমস্যা হৈছে দিয়া বাকী তোমাৰ আমাৰ যটো স্বাস্থ্য আছে স্বাস্থ্যটোৰ কথানো কি ক'ম। এই তোমাৰ গৰমতনো তুমি ক'লে আমি অলপ চলপো বাৰু সুস্থই দিয়াচোন আমিতো এই গৰম। অল হলে ওলাই যাব পাৰিমে কিন্তু তুমাৰ ধৰি লোৱা আমাৰ যিবিলাক অলপ। ৰি্ৰ মানুহ ধৰি ল নলেব যিবিলাক স সৰু যিবিলাক ল'ৰা ছোৱালী যিবিলাকে স্কুল কলেজ যাই আছে। বা স্কুল যা আছে বিদ্যালয় যা আছে ত' সেইবিলাকৰ অৱস্থা ভবাচোন কেনেকুৱা হৈছে আৰু তুমি এটা। থা ভাবাচোন এই যে হাজিৰা কৰা বা তোমাৰ এই যে মিস্ত্ৰী কাম কৰা এই পকী ঘৰ বনোৱা এইবিলাক। এইবিলাক যে আছে ৰাস্তা ঘাট বনোৱা এইবিলাকে কেনেকৈ তোমাৰ এই বিল্ডিংৰ মানে উপ। ওপৰত আৰু অট্টালিকাৰ ওপৰত যেনে ধৰি লোৱা অট্টালিকা এটা বনোৱা আছে তাৰে ওপৰত ধৰি লোৱা। আমি যি কওঁ অ চাট ঢালি আছে বুলি চাট ঢালি আছে ধৰি লোৱা তাৰে ওপৰত এই ৰ'দত তোমাৰ। কাম কৰি আছে, কেনেকুৱা ধৰণৰ এটা প্ৰভাৱ পৰিব পাৰে তেওঁলোকৰ ওপৰত ভাবাচোন। আমি থাকিব পাৰিমনেে সেনেকুৱা, অঁ সেনেকুৱা কাম কৰি, মানে কেনেকুৱা এটা গৰম তেওঁলোকে মানে লৈ আছে ভাবাচোন একবাৰ।
তে ৰাস্তাৰ যিবিলাক মানুহে কাম কৰে তেওঁলোকৰ ভাবাচোন, কিমান ৰাস্তাৰ গৰমটোতো জানাই। আমি ৰাস্তাত খোজ দিবই টান পা গৰমৰ দিনত, যেতিয়া ৰ'দ পৰে তাতে আৰু ইমান গৰম। কিন্তু বাৰু তোমাৰ উপায় নাই আৰু এতিয়া বত। বতৰৰ প্ৰভাৱটো পৰিব আৰু কিনো কবা। বতৰটো তোমাৰ সলনি হৈ থাকে। এতিয়া গৰম আহিব তাৰপিছত ঠাণ্ডাও আহিব। ত বতৰৰ লগত আমিও অলপমান,। ধৰা নিজকে মিলাই চলিব লাগিব। কাৰণ আমাৰ ইয়াতেতোতো অলপ কমে গৰম পৰিছে চাগে। বাহিৰৰ ৰাজ্যবোৰত যি দেখা গৈছে টিভিত, ইমান গৰম মানে-। মানে সীমা পাৰ কৰি দিছে আৰু গৰমৰ যিমান এনে ধৰা সাধাৰণ ভাৱে যিমান গৰম -। সিমান তাতকে বহুত বেছি হৈছে। ত' এই ক্ষেত্ৰত মানে মানুহবোৰে অলপ সজাগ - হ'ব লাগে, নিজৰ স্বাস্থ্যৰ প্ৰতি তুমি,। এতিয়া যিহেতু মানুহে জানে গৰমৰ দিনত মানুহৰ বেমাৰ বেছিকৈ হয়, ত সেইবাবে মই ভাবো। তোমাৰ আমাৰ যিবিলাক ফল মূল আছে ধৰা কল, আপেল, তৰমুজ বা যিবিলাক -। অলপ আহ পানী থকা যিবিলাক ফল মূল যিবিলাকে তোমাৰ শৰীৰত। হাইড্ৰেচনটো বা বৃদ্ধি কৰে ন, সেনেকুৱা ধৰণৰ ফল মূল আমি খাব লাগে, বা ধৰি লোৱা। পানীৰ যিটো পৰিমাণ সেইটো পৰিমণটো বৃদ্ধি কৰিব লাগে। এতিয়া জানাই গৰমৰ দিনত আহি-। মানে এতিয়া গৰম লাগিল মানে তোমাৰ শৰীৰৰ পৰা ঘাম ওলাব, আৰু শৰীৰৰ পৰা। ঘাম ওলালেটো জানাই, পানীৰ পৰিমামানতটো কমি কমি আহে ন। ত সেইবাবে পানী খাই থকাাতটো বহুত -। বহুত দৰকাৰী, তেতিয়া মানে কি হয়, এই যিবিলাক মূৰ ঘূৰাই পৰা বা তোমাৰ শৰীৰতটো দুৰ্বল-। লগাই এইবোৰ অনুভৱ নহয়, তেতিয়া মানে পানীতো কয় নহয় আমাৰ শৰীৰটো তোমাৰ ন। নব্বৈ শতাংশ পানীৰে গঠিত বুলি ত', পানী সেইকাৰণে জৰুৰী আৰু শৰীৰটো যদি সুস্থ-। কৰি ৰাখিব লাগে, বা শৰীৰৰ বেমাৰ আজাৰ অলপমান কমাব বিচাৰে বা নোহোৱা কৰিব বিচাৰে, তেনেহলে গৰমৰ দিনত- তুমি পানীটো খাবই লাগিব। আৰু তোমাৰ মইতো- এতিয়া কি হৈছে গৰমৰ পৰাৰ পৰা, মোৰ যেতিয়া মানে যেতিয়া উঠো আৰু ৰাতিপুৱা ৰাতিপুৱা চাহকাপ তোমাৰ, খোৱা নহয়ে ক'বলৈ গ'লে, মানে খাব মনে নাযায় ইমান গৰম নহয়। খাব মন নোহোৱা হৈ যায়, আৰুতো ৰাতি ভাত হওক, দুপৰিয়াৰ ভাত হওক, মানে এনেকুৱা হৈছে গৰমৰ কাৰণে ভোকেই নোহোৱা হৈছে। তোমাৰ হয় ন এনেকুৱা?
সেই একদম হা মানে যিটো ভাত খোৱাৰ ইচ্ছা বা তুমি কলাই এই খাদ্য খোৱাৰ ইচ্ছা সেইটো, একদম নাই, মানে কি খাব নো এই গৰমত তুমি গৰমত খাবা পাৰিবা নে, মানে এনেকুৱা লাগে যে কিয় আমি মানে আছো আৰু মানে ইমান গৰম এতিয়াই তোমাৰ মই আছো ন - টিঙৰ তলত আছোঁ। এনেকুৱা মানে এটা গৰ সৃষ্টি পাইছোঁ ন, মানে এনেকুৱা এটা গৰম পাইছোঁ ন মানে তেনেকুৱা মানে ঘাঁ চা পুৰি যোৱা মানে, এটা গৰম পাইিছো ইমান গৰম বাঢ়িছে তোমাৰ। বাকী তোমাৰমাৰ যি স্বাস্থ্য আছে স্বাস্থ্যটো আমি ভাল ৰাখিব লাগিব দ দেচোন, কাৰণ মানুহে স্বাস্থ্যৰ ওপৰত গুৰুত্ব - দিলে, ত- কেনেকৈ তোমাৰ মানুহে পিছলৈ তোমাৰ মানে যিটো নতুন প্ৰজন্ম আছে। সেই নতুন প্ৰজন্মটোৰ লগতে আমাৰ যিটো প্ৰজন্ম আছে বা আমি নিজেই আগলৈ যি আমি জি থিব নোৱাৰে, তেনেহলে আগৰ নতুন প্ৰজন্ম কেনেকে আহিব নাহে ন। ত' সেইকাৰণে আমি নিজৰ স্বাস্থ্যতো ভালদৰে ৰাখিব লাগিব। ত কলে যে পানী খোৱা পানী খাব লাগে, কাৰণ এই গৰমত - চাবা তুমি যিমানে হয় ঘাম ওলাব, সিমানে আমাৰ শৰীৰত যিবিলাক ধৰি লোৱা কিছুমান আমাক লাগে - ত মানে যিটো কৰা তুমি হাইড্ৰে্যন। সেই হাইড্ৰে্যন লাগে ন ত' হাইড্ৰেশ্যনটো আমি পাব কাৰণে- পানী খাব লাগে, যিমান পাৰোঁ পানী খাব লাগে। বাৰু এইটো নহয় যে আমি চাৰি লিটাৰ পাঁচ লিটাৰ পানী - উঠাই দিম, এদিনতে সেইটো নহয় দিয়াচোন, কাৰণ তোমাৰ বেছি পানী খালেও তোমাৰ তেজৰ লগত মিহলি হৈ কিছুমান- মানে সমস্যাৰ সৃষ্টি কৰিব পাৰেতো, কমচে কম দুই লিটাৰমানটো ডেৰ লিটাৰ এইবিধ ইমানমান- পানী খাব লাগে। কাৰণ তেতিয়াই আমাৰ শৰীৰটো মানে মানে যেতিয়া ভালদৰে থাকিব পাৰিম আমি তোমাৰ কাম কাজবিলাক মানে অতি সুন্দৰভাৱে কৰি থাকিব পাৰিম। বাকী তোমাৰ আমাৰ স্বাস্থ্যটো ভাল ৰাখিবলৈ আমি যিবিলাক খোৱা খাদ্য সেইবিলাকো তোমাৰ ঠিক কৰিব লাগিব দিয়াচোন। এ ধৰিলো এই গৰমতে তোমাৰ ফল মূল আমি বেছি খাব লাগে কিন্তু সেইবোলে আমি যি যিবিলাক আমাৰ ধৰি লোৱা বেজী মাৰি বা তোমাৰ ধৰিলো যিবিলাক আৰু নোহোৱাতে পকাই বা নোহোৱাতে খোৱা। ফল এইবিলাক খাব নালাগে সেইবিলাক খালে আৰু বেমাৰেই হ'ব ত' যিবিলাক সময়ৰ লগত ব বা তোৰ লগত যিটো ফল হয় সেই ফল হৈ আমি খাব লাগে ধৰি লোৱাক এতিয়া গৰমত তৰমুজ তৰমুজ অ মানে তৰমুজ খাব লাগে যিহটো আমাৰ ভাবাচোন তৰমুজটো ঠাণ্ডাও আমাৰ পেটৰ কাৰণে বা তোমাৰ সেইটো আমাৰ পানীও পিয়াটো যিটো পিয়া সেই পিয়াটো নোহোৱা কৰে লগতে তুমি কুহিয়াৰ যিটো টো ৰস সেই কুঁহাৰৰ ৰস খাব পাৰা বাকী আমটো গৰম বতৰত চলেই দিয়াচোন। বাকী অন্যান্য লিচু হওক বা এইবিলাক আৰু ফল মূলা খাই থাকিব লাগে তেতিয়াও নিজৰ দেহটোত আৰু আৰু যিবিলাক ভিটামিন বা তোমাৰ যিবিলাক আৰু লাগে আৰু সেইবিলাক তুমি পাই থাকিবা বাকি সেই এই গৰম তোমাৰ যিবিলাক গৰম বস্তু আছে ধৰি লোৱা যেনেকৈ মাংস হওক বা তোমাৰ ধৰি লোৱা এই যিবিলাক আৰু গৰম হয় আৰু খালে সেইবিলাক কমকৈ খাব লাগে আৰু সেইবিলাক খালে তোমাৰ ধৰি লোৱা কিছুমানৰ ধৰি লোৱা হাই প্ৰেছাৰ থাকেতো বা তোমাৰ এইবিলাক মানে এই গৰমত আৰু বেছি হৈ যাব পাৰে মানে মানুহে আৰু মৃত্যুৰ মুখত পৰিব পাৰে। ত সেইবাবে মই ভাবো আমি নিজৰ স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিব লাগে কাৰণ মানুহে আজিকালি স্বাস্থ্যৰ ও ওপৰত ইমান এটা গুৰুত্ব নিদিয়ে আৰু দিয়ে কিছু মাত্ৰ কিছুসংখ্যক মানুহে গুৰুত্ব দিয়ে মানে ইমান এটা গুৰুত্ব দিব নোখোজে মানে মানুহসকলে মানে ভাবি যে কিনো আৰু খাইছো খাইছো আৰু আজি আছো কালি নাই সেনেকে ভাবে কি পিছলৈ মানে নিজৰ দেহাটো যে ভালদৰে থাকিব পাৰিব নে নাই বা আহ তোমাৰ ভালদৰে পিছলৈ নিজৰ কামখিনি কৰিব পাৰিব নে নাই সইটো নাভাবেই তেওঁলোকে আৰু তুমি লক্ষ্য কৰিব এইটো বাহিৰৰ দেশৰ আৰু যিটো ভাৰতৰ দেখিবা ন বৃদ্ধসকলক তুমি বাহিৰৰ দেশৰ বৃদ্ধসকলক চাবা নিজৰ কাম নিজে কৰে। দেশ ভ্ৰমণ কৰে সেই বুঢ়া বুঢ়া বয়সতো কিন্তু আমাৰ মানে ভাৰতৰ যিবিলাক অ নাৰী হওক বা মতা হওক অ মাইকী হওক বা মতা হওক সেইবিলাকে মানে যেতিয়া বৃদ্ধা হ'ব পঞ্চাশ ষাঠি বছৰ হোৱাতে তেওঁলোকে বিচনাত পৰি যায় আৰু এনেকুৱা আৰু মানে ককতাত দিল লয় আৰু এনেকুৱা
হয় দিয়া মানে এইবোৰ আজিকালিতো তোমাৰ এইবিলাক যিমানে মানে কি কয় মানুহৰ আগবাঢ়ি যাই আছে আৰু মানৱ জাতি সিমান তোমাৰ এনেকুৱা হৈছে যে মানুহৰ যিটো আহ তোমাৰ বয়স হিচাপত বেমাৰ ন সেইটো কম বয়সতে আৰম্ভ হোৱা হৈছে এতিয়া তোমাৰ আহ সৰু ল'ৰা ছোৱালীবোলক দেখিবাচোন যিবিলাকে স্কুলত যায়। তেওঁলোকক দেখিবা তেওঁলোকৰ শৰীৰটো যথেষ্ট দুৰ্বল কাৰণ তেওঁলোকে নিজৰ শৰীৰ চৰ্চা নকৰে আমি ত ধৰা খেলিবলৈ গৈছিলো বা দৌবলৈ গৈছিলো সেইবোৰ আজিকালি ল'ৰা ছোৱালী নকৰে সেইকাৰণে ঘৰত বহি থাকে কাৰণে তেওঁলোকৰ শৰীৰটো দুৰ্বল হৈ যায়। এ এনেকুৱা ধৰণৰ সমস্যা বহুত আছে মানে এনেকুৱা নহয় যে গৰম কেৱল গৰমতে এটা সমস্যা গৰমৰ লগত তোমাৰ শৰীৰটোৰ বহুত এটা মানে ডাঙৰ গুৰুত্বপূৰ্ণ এটা সমস্যা সৃষ্টি হব পাৰে। আৰু গৰমৰ ফলত সেইটোৰ বিষয়ে জানি কিনে তুমি মানে মই মইতো ভাবোয়ে যে যিবিলাক নৱপ্ৰজন্ম আছে তেওঁলোকে এই বিষয়ে অধ্যয়ন কৰিব লাগে যাতে তোমাৰ গৰমৰ দিনতটো আমি গৰম কেনেকে হ্ৰাস কৰিব পাৰো বা গৰমত দিনত কেনেকে চলিব লাগে নিজৰ শৰীৰতটো কেনেদৰে ভালদৰে ৰাখিব পাৰো এনেকুৱা এনেকুৱা ধৰণৰ কথা আৰু বাকী হ'ব দিয়া পিছে আজি ৰাখিছো কালি আকৌ কথা পাতিম।
অঁ হ'ব দিয়া।